হেল্ল', হেল্ল',
তুমিচাই
হেল্ল',
শুনি - শুনি আছো।
কি কৰিছ
এ মই তোৰ জিমত আছো।
তাকে মই কৰ'বাত যোৱা দেখিছো
অহ
জিমত কি কৰিছ?
হা হা,
জিমত কি কৰিছ?
জিমত এয়া এনে
ফিটনেছ নেকি?
তাকে, ভাই চব
উম
কালি কৰ'বাত খেলিবলৈ গৈছিল নেকি??
হা
কালি ক'বাত খেলিবলৈ গৈছিল নেকি?
কালিতো খেলিবলৈ গৈছিলো, হেৰিত এই কমলপুৰত ক্ৰিকেট ক্ৰিকেট আছিলে,
অ ক্ৰিকেট? ক্ৰিকেট চাই ভাল লাগিব দেই।
খেলিও ভাল লাগে।
সেইটোয়ে তো পঢ়াৰ মাজে মাজে খেলি থাকিব লাগে।
ঘৰত খেলোৱা নাই?
খেলোঁ আৰু।
কি খেল?
মই বেডমিণ্টন।
অঔ বেডমিণ্টন।
অহ। এনে খেলিলে মানে মন-চন ভাল হৈ থাকে গাতটো ভাল হৈ থাকে মানে। পঢ়িবলৈও মানে মন যায়।
অহ।
এ আগতকে মানে ন খেলা। খেলিলে কি হয় মানে বডিত ব্লাড চাৰ্কুলেশ্যনটো ধুনীয়াকে হৈ যায় মানে।
অ'। পঢ়া-শুনা, পঢ়া-শুনা চলিছে নাই।
অ' পঢ়া-শুনা চলি আছে আৰু। তই কি খেল ভাল পোৱা?
মইতো ভাল পাও হেৰি কি বুলি কয় ফুটবল।
অহ মই ফুটবল চাইছো বাৰু দেই।
এতিয়া আকৌ হেৰি হৈ আছে না।
একে।
এইখন কি বুলি কোৱা এইটো যে ফিফা ৱৰ্ল্ড কাপ।
অ' মানে ফুটবলটো খালি মই অলপ বুজি নাপাওঁ মানে। মানে কি মই ক্ৰিকেটটো ভালকে বুজি পাও খেলতো।
অভাৰ এইখিনি কথা বুজি পাওঁ কিন্তু ফুটবলটো মানে ইমান বুজি নাপাওঁ মানে।
আহ,
উ কি কেনেকে খেলে মানে?
কেনেকে খেলে মানে কি গ'ল গ'ল দিব লাগে আৰু এটাই
কিমানটা মানে মেম্বাৰ থাকে?
এঘাৰটা থাকে তাৰপিছত নব্বৈ মিনিটৰ খেল হয় নব্বৈ মিনিট।
আহ।
হেৰি ন্বৈবিন হোৱাৰ পিছত পঞ্চল্লিশ মিনিট হে ব্ৰেক দিয়ে।
অ'। অ', ব্ৰেকো দিয়ে। অ'।
তাৰপাটত কাৰ কিবা বেছি গ'লো হয় আৰু।
অ', সেইটোৰ ওপৰত ডিপেণ্ড কৰে মানে।
উম। এইবোৰ কথা।
আতছা।
উম।
খেলিব লাগে সচাঁকে আজিকালি ল'ৰা ছোৱালী বোৰে নেখেলাই হৈ থাকিলে, আগতে পথাৰ খেলে মানে স্কুল যোৱা স্কুল কৰি হোৱা পিছতো খেলিবলৈ ওলাই আহে ন' আজিকালিতো সেয়া ফোনতে বিজি। চব কাৰণে গ্ৰোথ বোৰ ভাল নহয়। বেছিভাগে ফোন চাই থাকে গেম খেলে এইবোৰতে আৰু নহয় নহয় মানে আজি। আজিকালি ল'ৰা ছোৱালী অকল মোবাইলতে গেম খেলি থাকে।
ময়ো খেলো গেম।
গেমো খেলিব লাগিব হ'লেও মানে। খেল ধমালিটো মেইনটেইন কৰি ৰাখিব লাগিব।
উম। হয় হয়।
আমাৰ হিমা দাসৰ পৰা।
কি কি?
উ। আমাৰ হিমা দাসৰ পৰা মানে ল'ৰা ছোৱালী পৰা খেলৰ প্ৰতি আৰু অলপমান ইন্টাৰেষ্ট হ'ল মানে।
হিমা দাস ক'ত আছে নো আজিকালি, নাই বত এই নিউট্ৰেল হৈ দিলে।
কৰ'বাত দৌৰ চৰ কৰি থাকে নেকি।
উম।
তাৰ পৰাৰা আমাৰ লাভলীনা এওঁলোকে মানে বঢ়ালে বহুত খেলৰ প্ৰতি ইণ্টাৰেষ্টটো।
এইবাৰ আকৌ হেৰি নহয় জানো এই ৰনাল্ডো লাষ্ট
আহ। এ কালি নে পৰহি কোনোবাই ৰিটায়াৰমেন্ট ল'লে নহয়, কোনে ল'লে?
কি হক ক্ৰিকেটৰ পৰা?
অ', ক্ৰিকেটৰ।
বেনসটকছ।
অ', পাইে আছো, কোনবাই ল'লে?।
ইণ্টাৰনেচনল ক্ৰিকেটৰ পৰাহে লৈছে।
অ', ক'ত ভাল খেলিছিলে নেকি?
ক'হলি নিচনা ক'হলি। আহ।
খেলত বহুত ডিচিপ্লিন হয় দেই মানুহবোৰ
তাকে
খেলি থাকিলে মানে ডিচিপ্লিন হয় কহলিয়টোতো ৰিটায়াৰমেণ্ট ললে কৰ'বাৰ পৰা।
কলিয়ে ৱৰ্ল্ড কাপৰ পৰা আহে তেতিয়া মলে আই পি এলত আছে।
ৱৰ্ল্ড কাপৰ পৰা লৈছে।
মানে সেই ৱৰ্ল্ড কাপ ধৰ তাৰপিছত। আকৌ টেষ্ট এইবোৰ নেখেলে আৰু
অহ,
উম,
আমাৰ ধনীয়েটোতো কেতিয়াবাতে ললে।
ধনীয়ে ল'লাই ধোনী ম বল ন। তাৰপিছত। সব কথা
সঁচা হৈছে খেলৰ জগতখন বৰ বেলেগ জগত দেই।
পইচা বহুত পায় উম,
ক্ৰিকেটাৰ এজন ভাল ক্ৰিকেটাৰ হৈ যোৱা মানে আৰু।
পইচাই- পইচা
আমাৰ অসমৰ কোন আছিলে এইটো
কি
অসমৰ যে ক্ৰিকেটাৰ এটা আছিলে
জঞান পৰা
হৰিয়ান পৰা সিও ভাল খেলে চাগে
উম
উ উ তই দেউতাকে শিকাই নেকি ক্ৰিকেট
কাৰ বাপেক ডাক্তৰ
হয় নি অ কোনোবা আছিলে ক্ৰিকেটৰ বেকগ্ৰাউণ্ডটা তাৰ আত
কন
ন ৰিয়ান বগ কোনোবা বেকগ্ৰাউণ্ড এটা আছিলে দেখোন
মাকো ডাক্তৰ
অহ, খেলত জিকিলে ইটো পাৰ্ট কেনেকুৱা লাগে বাৰ
কি
খেলত যেতিয়া এটা পাৰি জিকে
উম,
এইটো বাৰ্থডে কেনেকুৱা লাগিব।
পইচাটো পায় দুখ লাগে বাৰু অলপ অ',
হে
জিকা টিমটোৱে যিমান পাই দিনটো মানে হেৰি ধৰ ফাইনেল পাইগে।
উম,
সিহঁতেও ত আধাই পায় খালি ট্ৰফিটো নাপায়।
অ' সিহঁতকতো বুক কৰিব অনা হয়-হয় না।
উম,
প্ৰতিটোৱে পায় মানে
ক
অ সিহঁতে একোৱে নাপায় বা
ব বাই
উম। আমাৰ ইয়াতো ষ্টেডিয়াম বনাই আছে নহয় লখিমপুৰ অ লখিমপুৰতো হৈ গ'ল লাভলীনা ছিলে
লাফ কেছিল নাম লাফ লিনা
লাভলীনা বৰগোহাঁইৰ হাইৰ মানে হেৰি ট নামটো তেৰৰে মন
লাভলীনা বৰগোহাঁইৰ স্মৃতিত
স্মৃতিত নহয় ষ্টেডিয়ামটোৰ নাম দিছে,
অঁ
ধুনীয়া আকৌ দেই মানে বহুত ডাঙৰ এটা
অ
আমাৰ ইয়াত আই পি এল হবলৈ হলে গুৱাহাটীতে হয় ন আৰু বেলেগ জেগা নাই নহয়?
ফোনটো সেই কাটি দিবি হা!
হব বাৰু অঁ।
চলে আৰু
হম
চব খেলৰে মেম্বাৰবোৰ বেলেগ বেলেগ হয়। মানে, কোৱানটিটিটো বেলেগ হয়।
হেল্ল'!
কাটি দে, কাটি দে।
কাট নোখোৱা হল।